হেইটো।
অ' কি দিছে?
ওপৰত আছোঁ।
ওপৰ
হেল্ল'।
হেল্ল'।
হেল্ল' উ।
এইটো নেটৰ শুনিব পৰা নাই কিবা, হেল্ল'।
অ'।
অ' খালে নে নাই? হা?
কিয় আহি আছে?
নাই, এনেই মোৰ ফ্ৰেণ্ডে কিবা কৈ আছিল সেইটো শুনি।
অ' কি কৰি আছা তুমি?
ভাত খালেনে নাই?
অ' খালোঁ।
কিহেৰে খাইছে?
অ' কিবা ভাত কেৰেলা আৰু আলু।
অ' ভালেই হৈছে না? কেনে লাগিছে খাই?
আজিতো ভালে লাগিছে। কিবা অ' অলপ অ', অ' কিবা তেলটো অলপ বেছিকে ঢালিছে আজি এইটো কাৰণে ভাল লাগিছে।
কিয়ে আছে কিন্তু দালিটো?
দালিটো মই খোৱা নাই।
অ'।
খালি ভা, মই মাংসৰে খালোঁ।
অ' কি মাংস?
মইতো এইটো ব্ৰইলাৰে মাংস খাওঁ মানে বে-বেলেগ মাংস নাখাওঁ না সেইকাৰণে। আৰু?
অ' অকল কিবা ব্ৰইলাৰহে খাই নেকি তুমি?
অ' বইলাৰে খায়। মই বেলেগ মাংস মানে সৰুৰ পৰা আৰু খাই পোৱা নাই। সেইকাৰণে মানে নাখাওঁ আৰু।
উম, উম।
কাৰেণ্ট নাই আমাৰ ইফালে, গৰম বহুত।
অ' আমাৰ তাত আছে।
আছে ন'? অ' তোমালোকৰ ৰুমত এচি আছে নে নাই?
এ চিটো নাই।
অ এ চি নাই ন
উম এ চি নাই
অ সেই হচ হোষ্টেলত আৰু ক'ত এ চি থাকিব
অ হয় এইটো উম
ঊম দুপৰীয়া কিহেৰে খালা অ এতিয়া মই ৰুমতে বহি আছো গৰম এনে বহি আছো আৰু টোপনি মাৰিব পৰা নাই ইমান গৰম
উম
দুপৰীয়া কিহেৰে ভাত খালা
অ দুপৰীয়া
অহ মাংস কিহৰ মাংস
গাহৰি মাংস
অ গাহৰি মই গাহৰি মাংস নাখায় মই অকল ব্ৰইলাৰটোৱে খায়
অ অ অ পাহৰিলোঁ মই এতিয়াই কৈছিলে তুমি
অহ ঘৰৰ মানুহে কি কৰি আছে এতিয়া
এতিয়া কল কৰা নাই মই
অ কল কৰা নাই ন
অ ভাত খোৱাৰ পিছত এতিয়া তুমি কল কৰিছিলে তাৰপিছত তোমাৰ লগত কথা পাতি আছে এতিয়া
অহ তোমাৰ ঘৰটো ইফালে কাৰ্বি -আলঙৰ ফালে আছিল ন
উম দূৰ আছে
অ দূৰ আছে কেনেকুৱা লাগে তাতে থাকি তাতে নহ
ৱাটাৰ ফল বিলাকো বহুত আছে তাতে উম
তোমাৰ ঘৰটো কিবা পাহাৰৰ ওপৰত নে তলতে আছে
ওপৰত নহয় তলতে আছে
তলতে না
উম কিবা আমাৰ ফালেতো এ বেছি পাহাৰ নাইতো
অ
উম
আমাৰ ইফালেও মানে আমি য'ত থাকো ইয়াতে হোষ্টেলৰ এইফালে বহুত পাহাৰ আছে এইফালে কিন্তু এইফালে আমাৰ ঘৰৰ ফালে এটাই আছে আৰু সেইটোতে চবে কিবা ফুৰিব যায় আৰু কিবা হলে এনে ঘৰত আলহী চালহী আহিলে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত পাহাৰটো আছে তাতে মানে অ মোৰ ঘৰতেটো বৰপেটা ডিষ্ট্ৰিক হয় অসমৰে হয় বৰপেটা ডিষ্ট্ৰিক
উম
এনে ভালে আছে ন
ভালে হৈ আছে।
উম। একজাম কেতিয়া আছে তোমালোকৰ?
অ' এক্সাম জুলাই ছেকেণ্ড উইক পৰা।
জুলাইৰ দ্বিতীয় সপ্তাহৰ পৰা।
নহয় এতিয়া নহয়।
মানে দ্বিতীয় সপ্তাহৰ পৰা কৈছোঁ।
অ'।
উম।
উম উম উম।
তাৰ পিছতে গৰমৰ বন্ধ দিব না।
অ' দিব চাগে।
দিলে গৰমৰ বন্ধ দিলে ক'ত যাবা? ঘৰত যাবা নে বেলেগত ফুৰিব যাবা।
আমি শ্বিলং যাম।
শ্বিলং ন।
উম ফুৰিবলে যাম।
অ' কেইদিনৰ কাৰণে যাবা?
তিনিদিন।
তিনিদিন।
উম।
ঘৰৰ পৰা যাব দিছে নে নাই?
ঘৰত পৰাটো অহ দিয়া নাই।
উম।
দিয়া নাই হ'লেও যাম।
অ'। উম। আমিও এতিয়ালৈকে ক'তো যোৱা নাই আৰু যাম বুলিয়ে আমিও ভাবি আছো। কিবা হয় দেখা যাওঁক আৰু।
অ'।
যাব মন আছে যদি আমাৰ লগত যাব পাৰিব ত আপুনিও।
অ'। কেইজনে যাবা তোমালোকে?
অ' ছয়জন যাব চাগে।
ছয়জন? অ'। চাম পিছত যদি মানে সেনেকে যাব পাৰি আৰু।
সময় আছে যদি একে লগত যাম।
অ'।
উম।
পিছত মানে মানে গ'লে আৰু ফোন কৰি আৰু ক'ম আৰু যদি যাওঁ আৰু সেনেকে। ভালে লাগিব চবে একেলগে গলে ফুৰিব। একেলগে থাকিব পাৰি আৰু ব বান্ধৱী বিলাক একেলগে গ'লে আৰু বেছি কে ভাল লাগিব। অঁ' কিবা যোৱাৰ কাৰণে কিনা কাটা কৰিলে নে নাই কাপোৰ এইবিলাক।
কাপোৰটো কিনি আছে এতিয়া পুৰা যোগাৰ কৰি আছো। উমহ'
উম' ঠিকে আছো। কালি ক্লাছ আছে নে নাই তোমালোকৰ?
আছে কালি।
কালী ক্লাছ আছে ন'। উম' আজি তোমালোকৰ বন্ধ আছিল নেকি?
অঁ আছে ক্লাছ নাই আমাৰ আজি।
অঁ কি কৰিলা দিনত?
একো কৰা নাই কিবা এইটো মাংস বনাইছিলো।
অঁ'
আৰু দোকান গৈছিলে হে অ। শুইছে এইটো-
উম'
এই বিলাক-
কৰিয়ে গোট ন বৰিং লাগে ন এনেই বন্ধ থাকিলে।
অঁ'
ক্লাছ থাকিলেও ভাল নালাগে, আকৌ ক্লাছ- দিলেও ভাল নালাগে।
এইটোৱে কিবা ক্লাছ থাকিলে ইমান টোপনি লাগে ক্লাছত।
আৰু এনেই হলে টোপনি নালাগে বন্ধ থাকিলে। তোমালোকৰ ইফালে কিবা বৰষুণ দিব নেকি?
অঁহ'
নিদিয়ে চাগে।
অঁ' আমাৰ ইফালেতো কিবা অঁ আমাৰ ইফালে- কল ইফালে অলপ কিবা মেগে মাতি আছে আৰু। কিবা হয় এ ৰঙা ৰঙা এইটো কৰি আছে আৰু কিবা হয় পিছত-
উম'
দিলে ভালেই হ'ব বহুত। মই ঘৰত এইটো- গৰমৰ বন্ধ দিলে যাম আৰু এক্সামৰ পিছত গৰমৰ বন্ধ দিব আমাৰ কিজানি পিছত যাম আৰু।
কেতিয়াৰ পৰা এক্সাম আছে তোমা?
আমাৰ এক্সাম টো এইটো- জুনৰ এইটোতো লাষ্ট গ'লেই আৰু। জুলাই লাষ্টত হ'ব কিজানি?
অঁহ অঁহ' এনেই আগষ্টৰ পৰা গৰম বন্ধ পাব চাগে।
অ'
উম' আমাৰ তাতো কাৰেণ্ট গ'ল এতিয়া।
কাৰেণ্ট গ'ল ন। কাৰেণ্ট বহুত সম মানে, প্ৰব্লেম হ'ব আৰু। ৰাতি টোপনি মাৰিব নোৱাৰিব।
সেই কাৰেণ্ট গ'লে।
অ'।
অ'।
ইমান গৰম বাপৰে, থাকিব নোৱাৰা হৈছোঁ আৰু ৰুমতে। হেল্ল'।
উম, মইয়ো এতিয়া, ওপৰত যাম তেইছত।
অ'। ঠিক আছে তেনেহ'লে যোৱা, ৰা, অ', অ'। হেল্ল'।
হেল্ল'।
হেল্ল' অ', ৰাখি দিয়া তেনে, যোৱা ওপৰত।
অ', অ', অ', হ'ব।